হেল্ল'?
হেল্ল'!
অ'! কি খবৰ?
হেল্ল'?
কি খবৰ আপোনাৰ?
খবৰ ভাল।
অ'! এ, মোৰো ভাল।
অ'! কি কৰি আছা?
এনে গধূলি সময়ত কি কৰিম আৰু অলপ মানে, বাহিৰত ইফাল সিফাল কৰি আছোঁ। আৰু অ'! অহা যোৱা কৰি আছোঁ গৰমত। বহুত গৰমৰ কাৰণে। ফেনৰ ফেনৰ বতাহ খালেওঁ কাম নিদিয়া হৈছে। বাহিৰত তেনেকৈ তেওঁ অহা যোৱা কৰি আছে আৰু। আপুনি পিছে, কি, ৰুমতে আছে নেকি? না কি?
মই ৰুমতে আছোঁ। অলপ খোৱা লোযৱা কৰিলোঁ আৰু ফল চল খালোঁ। খাই লৈ অলপ এনেই মোবাইলে চাই আছোঁ। কি কৰিবি আৰু।
অঁ! অ'! ঠিকে আছে।
এতিয়া কৰবাত মন পৰিছে নে নাই যোৱাৰ কাৰণে? এতিয়াতো গৰমৰ বন্ধ।
অ'! যাব লাগিব। যাব, অ'! যাম একবাৰ। কেইদিনমান পিছত শ্বিলঙৰ ফালে।
অ'! এতিয়াতো আৰু শ্বিলঙত গ'লেতো আৰু বেছি ভাল লাগিব না।
অ'! ক'ত যাম আৰু দূৰৰ জেগাত, শ্বিলঙৰ ফালে যাব লাগিব। শ্বিলং দূৰ নহয় ন' বেছি।
অ'! তাতে, শ্বিলঙতটো আৰু ষাঠি কিলোমিটাৰ হে দূৰ ন'?
বহুত দূৰ, বহুত জেগা চাব লগা আছে। তাতে, তাতে যাম বুলি ভাবিছোঁ।
কি কি চাব?
কি ক'লা? তাৰমানে, গাড়ীখন লৈ যাম ন', লৈ গলে আৰু যি, যি চাব লগা আছে, গোটেইখিনি চাই আহিম আৰু। একদিন লৈকে থাকিম। হোটেলত।
অ'!
থাকি কেনে,
অ'!
বহুত বাংলাদেশ।
অ'! বৰদাৰ চাব?
উম!
অ'! মইয়ো অৱশ্যে শ্বিলঙত আগতে একবাৰ গৈছিলোঁ। এতিয়া যোৱা হোৱা নাই। এ, তাৰ চেৰাপুঞ্জী লৈকে, চেৰাপুঞ্জী আগৰলৈকে গলোঁ। এ, ডাউকি চাম বুলি ভাবিছিলোঁ। কিন্তু, ডাউ কি চাব পৰা নগ'ল। অ'! সেইটো চাইড বেলেগ হয়। ভালেই জাগা বিলাক, ভালে লাগে। মানে সঁচাকে ভাল লাগে। মন যায় কেতিয়াবা দাউকি চাৰ কাৰণে চাম কেতিয়াবা। পাৰোঁ যদি এইটো বছৰত যোৱা নহ'ব আৰু আপোনালোকে ভালে -ভালে আহক ঘূৰি।
আমি আৰু পিছত যাম আৰু ভালে- ভালে যাক। ভালে এ' আপুনি গৈ ভাল লাগিলে ফটো -তটো তুলি আনি দিব আমাকো আমিও চাম। আগতীয়াকে চাই ল'ম আৰু ডাউকী কেনেকুৱা।
ফটতে চব পায় নহ?
অ', -অ', সেইকাৰণেহে কৈছোঁ। বাকী আৰু এইবিলাক খান চাইয়ে বা ভাল লাগিব আৰু। মন যাব পইচা পাতি
চাব লগা জেগাতো বহুত আছে চেৰাপুঞ্জী আছে এলিফেণ্ট কৰিডৰ আছে আৰু এলিভেন -এলিভেণ্ট প্লেণ্ট আছে।
অ',
ৱাতাৰফলচ আছে
অহ ',
আৰু সাত - ভনী
অহ
ৱাটাৰ সাত ভনী- সাত ভনী পানীৰ এটা হেৰি আছে ন'? দেখা পাইছা নে নাই চেভেন চিষ্টাৰ কয়
অহ - অহ সেইটো দেখিছো -দেখিছো সেইটো দেখিছো অহ দে অহ সেইটো দেখিছো। একেলগে আছে পৰি আহ সেইবিলাক দেখিছো।
চব পইচা ৰবা জতে- ততে পইচা দিব লাগে।
অহ, পইচাই লাগিব আমাৰ ইয়াতকৈ তাত বেছি পইচাৰ
যিমান জেগা সিমানে পইচা মৰম পইচাই লাগে বেছিকে।
আ, সেইয়াই আৰু। আচছা এৰি চাই অ' মৌচ আপনি মৌচিম- মৌচিম ৰাম ত গৈছিল নে নাই মৌচিমৰাম?
হা - হা
মৌচ- মৌচিমৰামত?
অহ'মচিন ৰাম অহ মচিনৰাম সেইত মৌচিমৰাম নে মছৰি?
মচৰি বেলেগ মৌচিম ৰাম বেলেগ জাগা অ', সেইটো মই মেঘালয় মে মেঘালয় ডিষ্ট্ৰিক্টত পৰে বৰ্ডাৰ টু মেঘালয়।
মচিন ৰামত যা নাই মচৰিত গেছিলো আমি।
কেনেকুৱা জাগাবিলাখান?
কেনেকুৱা মানে মচুৰি মই চেৰাপুঞ্জিত যাওঁতে বৰষুণ আহা আহি থাকোঁতে তুখাৰপাত পৰি থাকে।
অ', - অ',
এনেই হেৰি হৈ থাকে ভিজাৰ দৰে হৈ থাকে যায় আৰু নিয়ৰ -নিয়ৰ পৰাৰ দৰে তোখাৰ পাত।
অ', - অ', - অ',
পৰি থাকে।
আ
আৰু পাহাৰিয়া জেগা
উম
পাহাৰ উঠি -উঠি, যাই -যাই -যাই -যাই বহুত ওপৰত চব তলফালে চালে বহুত তল হৈ যায় আৰু
উম
ইফালে আকৌ ৰাস্তাত কেতিয়াবা বন্ধ হৈ যায় পাহাৰ পাহাৰ খহি পৰে গা়ড়ী বন্ধ হৈ যায়। পলে আৰু তাত আৰু বেলেগ গাড়ী আহি জেচিপি চেচপি আহি আকৌ ৰাস্তা কিলাই আকৌ চাফা কৰোঁতেই তেতিয়াই গাড়ী আহিব পাৰি ভাল লাগে। হচৰিত বহুত দেহাটো বহুত আৰাম লাগে।
অ এইফালে আপুনি শ্বিলঙৰ পুলিচ পইণ্টত গৈছে।
উম নকওঁ
যিমান গৰম হ'লেও আমাৰ তাতে গৰম নালাগে তাতে মানে সেই পুচি পিয়াইি ততে মানুহবিলাক। ছাকি লৈ থাকে বৰষুণ মাথা চথা ভিজি বুলি মছৰি আমাৰ সেই শ্বিলং চেৰাপঞ্জীতকও অলপ বেলেগ ধৰণৰ আৰু
অঁ উম শ্বিলঙৰ এই পুলিচ পইন্টত গৈছিল নে নাই যে এটুকুৰা ঠাই না তাত বহুত বহুত ডাঙৰ বজাৰ এখন হয় ন বহুত পুলিচ বজাৰ বহুতে বস্তু ওলাই ভাল লাগে সেইখনত গৈও মানে চাব লগগীয়া ঠাই আছে যদি তাৰ মানে সেইখন অলপ বেছি ভাল লগা আৰু
উৎসাব খোৱালী খা বস্তু খাব নোৱাৰি নিজে বস্তু লৈ যাব লাগিব।
অ সেইবিলাক অ খোৱাৰ কাৰণে সুবিধা নহয়েই। টো আৰু ক'বই নালাগে অলপ আমাৰ আমাৰ কাৰণে সুবিধাজনক নহয় বেলেগৰ
খানাত খানাতো ব বনাই লৈ যোৱাতটো ভাল।
অ সয়া। বাকী এই খিনিয়ে ভাবিছে নাই আৰু বেলেগত যোৱাতটো কৰবাত ভাবিছে।
আগে তাৰ পৰা সেইখিনি কি কি খিনি চাব পাৰ চাও পইচাৰো কথা আছে ন।
আহ অঁ
সেইখিনি চাওঁ তাৰপাছত আৰু আহোঁ ঘূৰি আহি কেনে আৰু কিবা ভাবোঁ।
সেইঁটোতো হ'বেই
উম।
অ মই পিছে এইবাৰ মানে আমাৰ এইটোৰ ফালে যাম বুলি ভাবিছো নগাও পুৰণি গোদামৰ ফালে এ অকমান ফুৰি আহিম বুলি ভাবিছো নগাঁওৰ ফালে
উ চাব লগা জেগা আছে ন তাতে
তাতে আছে। এই মহামৃত্য়ুঞ্জয় নতুনকে যে এটা ম মন্দিৰ বনাইছে মহামৃতু অঁ এই সেইটো অলপমান চাই আহিম বুলি ভাবিছোঁ মনতে ভাবিছোঁ আৰু অ মানে হেৰি কৰিছো আৰু যাম আৰু এদিন এইটো উ গৰমৰ বন্ধত মানে সেইটোৱে চাম বুলি আশা আছে। চাওঁ যোৱা হোৱাই নাই যেতিয়া এতিয়াও আশাটো আছে আৰু এইটো তাৰোপৰি সেইটোতো সেইটোৱে এফালে অ এইফালে এই যে আৰু এটুকুৰা ঠাই আছে মই ঠাই টুকুৰা নাম মনত তে আনিবই পৰা নাই মানে দুটা ভাৱ হৈ আছে না আহিবই পৰা নাই। উম। অ নহয় অ যাব লাগিব অ চেনী কল চেনী কল। চেনি কল ন অ সেইটোৱে নামত মনত আহা নাই যে নগাঁওৰ ওচৰত যে এ চেনী কলটো আছে সেইটো অকনমান আজিকালি বোলে জহি ঘহি গৈছে কেনেকুৱানো জহি খহি গৈছে মানে অলপমান তাৰ দূৰে দূৰে চাই আহিবৰ মন গৈছে আৰু। সেইবিলাকে আমাৰ কিতাপে পত্ৰ পোৱা বস্তু না এই অলপমান চাবৰ মন যায়।
আলহী আহ ওচৰত নগাঁৱত।
নগাঁৱত আমাৰ আলহী আছে আছে। লগত পুৰণি গুদামৰ ফালে আমাৰ আলহী আছে আমাৰ নিজৰে আলহী আছে আছে আমাৰ শিৱসাগৰৰ ফালেও আছে তিনিচুকীয়াত আছে মাৰ্ঘেৰিটাত আছে। আমাৰ আছে সেইফালে আৰু এইফালে গোলাঘাটতো আছে আছে। এইবিলাকান চাব লাগে গোলাঘাটতোতোন ইফালে অগ্নি নাভ অলপ গোলাঘাটৰ পৰা অলপ দূৰত সেখিনি নাজৰা সমস্তি পৰে চাগে এ অগ্নি অগ্নিনাভ মন্দিৰ যে এটা নতুনকে হৈছে
অগ্নীনাভ বাবা।
অ সে হে
কুনি নিল দ আজি অ হচপিতালত কুনি কলাক হচপিতাল ভত্তি কৰছি হেল্ল'
অহ কওক কওক কৈ থাকক অ শুনি আছো
অহ য'তো হ'ব ন নগাঁৱত
অ‌ অ।
উম। হ'ব দিয়া আৰু তুমিও সিফালে যাবা আমিও সিফালে যাম। যাম গৰম বন্ধটো এনেকে পাৰ কৰিব লাগিব।
অ গৰমৰ বন্ধ বাচ্ছা বিলাখনৰ বেছি নিদিয়ে পঁচিশ দিন মাত্ৰ দিব।
আজিকালি ক'ত এতেও আমাৰ এতেও গুৱাহাটীতোৰ চ উদানত যাম উদ্যান বিলাকতো ইমান পইচা ষাঠি টকা লাগে চল্লিছ টকা লাগে এজনৰ।
অ চ কাৰে অলপমান কমাই দিব লাগে, কমাই দিব লাগে অলপমান
এইগিলাক বেপাৰটোৱে কমাই দিব বেপাৰীবিলাক
ইনকাম কৰি লৈছে
হা?
ইনকাম বনাই লৈছে আৰু সেইটো দিয়ে বাচ্ছা বাচ্ছা বাচ্ছাবিলাখানক অলপ ৰেহাই দিব লাগে। ডাঙৰৰ ল'লেও বাচ্ছাবিলাখানে অলপ গৰমৰ বন্ধত এইবিলাক অলপমান সিহঁতে উদ্যানবিলাখান চাই ভাল পায় না। এ সেই বাচ্ছাৰ কাৰণে অলপমান মুকলি কৰি দিব লাগে ফ্ৰী কৰি। ক'ত আৰু দিব সেইটোৱে আৰু এতিয়া চবতে পইচা ললে যে আগতে পইচা আগতে ল'বা লাগিব তাৰে পিছতে যোৱাৰ ভাৱ কৰিব লাগিব।
আগতে পইচাৰ বানদিল এটা ল'বা লাগিব আৰু কিমান কিমান দূৰ যাম আমি
অ তাৰে পিছতে অ সেইটো হ চাওঁ পইচাৰ খেলা যাৰ পইচা নাই সেয়াই আৰু অলপ ৰৈ যাব লাগে।
যাব ইচ্ছা ওপৰত দি উৰি যাব ইচ্ছা যায়। কি কৰিম যাব নোৱাৰিলে?
অ সেইটোৱে আও।
আধা
হয় হয় হয়।
পইচাৰে খেলা
মানে কেতিয়াবা আৰু এনেকে এতিয়াতো গৰমৰ দিন না ঠাণ্ডাৰ দিনত এইবাৰ অলপমান মানে আপোনালোকে এ মানে এতিয়াই কৈ থলো মানে অলপমান কৰ'বাত দূৰ লাইনত মানে আমাৰ ঠাণ্ডাৰ ছিজনত এটা পিকনিক বনভোজ বুলি কয় যে এ সেইটো অলপমান গোটেই বিলাখনে আলোচনা কৰি মানে আমাৰ কিছুমান লাগিব নহয় লগত মানুহ সহায়কাৰী অকলে এজনে পিকনিক বা বনভোজ খাব যাব নোৱাৰি
আহ যা দেচোন যোগাযোগ হব। পিছত যোগাযোগ হলে যাম দেই।
অ নাই মনত পৰে এইবিলাক খানৰ কথা।
অ আপিল
কেতিয়া যাম ঠাণ্ডাৰ দিন আহিলে ভাল হ'ব সেইবিলা খনত এতিয়া গৰমৰ দিনত এইবিলাক ন ওচৰে বজেৰে চাওঁ
আগতে গৈছিলো যে ন?
আগতে
আমাৰ ক'ত গৈছিলো এ বহুত দিন হ'ল যে ক'ত গৈছিলো?
আমি মানস অভয়াৰণ্যত গৈছিলো বহু মানুহ লগ লাগি
উম
অ বহু মানুহ লগ লাগি আমি মানসত গৈছিলো এইটো বন